হেল্ল' চন্ড আহি আছে?
অ'। কোৱা।
ক'ত আপুনি?
মই অৰিজিনেলি অ' গহপুৰৰ হয়।
গহপুৰৰ নেকি? এনেই ক'ত থাকে?
আ মই গুৱাহাটীতে থাকো।
অ' গুৱাহাটীত থাকা ন?
উম, উ।
অ', গুৱাহাটীত পিছে কি কৰি আছা? মই, ঘৰ তেজপুৰ।
অ, আচ্ছা আচ্ছা, মই গুৱাহাটীত পি এছ চি কচিং কৰি আছো।
অ', এ পি এছ চি কচিং ন? অ', মানে, মানে ইঞ্জিনিয়াৰিং কমপ্লিটেই কৰা তুমি।
মই ইঞ্জিনিয়েৰিং কৰা নহয়, মই আৰ্টছৰ হয়, এ পি এছ চি কৰিম। এ পি এছ চি মানে পঢ়ি আছোঁ জাষ্ট, এক্সাম দিয়া নাই এতিয়ালেকে, বি এ কমপ্লিট কৰি। নাই, নাই, নাই, মই যে ই ই নহয়।
অ', অ'। মই ভাবিছোঁ যে মই মানে মই, জে ই কমপ্লিট কৰা হয়।
আচ্ছা আচ্ছা।
কমপ্লিট কৰি এতিয়া বি তেক কৰি আছোঁ আৰু। তোমাৰ নামটো পিছে?
অ', অ', অৰ্পিতা।
অৰ্পিতা ন'?
হয়, আচ্ছা আচ্ছা, আৰ্মান।
আমান, আমান।
অমন।
আমান হয়
আচ্ছা আচ্ছা চৰে উ মন খেলি মেলি হয় উম।
কিঙ খালি কৰা নে গৈ ম এইটো কি কাৰ নে স পঢ়িও আছ?
এই মই কোচিং কৰি আছো, বি এ পঢ়ি আছিলো, তাৰপিছত এতিয়া কমপ্লিত হোৱা পিছত এতিয়া কোচিং কৰি আছো।
অ' বি এ কমপ্লিট কৰি কচিং কৰি আছা ন? আহ বাকী বাকী কোৱা আৰু কি কৰি আছে এতিয়া?
মই এতিয়া এনে আছো এতিয়াতো বৰ্তমান নগাঁওত মাহীহঁতৰ ঘৰত ফুৰিব আহিছো।
নগাঁওত আছা ন?
উম, তুমি কি কৰি আছা?
মই এতিয়া এনেই বহি আছো, আজি আহিছে ইণ্টাৰ্ণশিপ পৰা।
আচ্ছা।
আজি ইণৰ্টানশ্বিপ আছিলে। বাকী খৰৰ খাতি মজা আৰু। তোমাৰ কেনেকুৱা?
মোৰো ভালেই।
আহ।
আহ।
কি, কি কৰি ভাল পোৱা তুমি?
এনেই ভাল লাগে, চব কৰিয়ে ভাল লাগে মানে। গান শুনি ভাল লাগে, নাচি ভাল লাগে, গান গাই ভাল লাগে
ব নাচিয় বুলিব পাৰা নেকি
উ আগতে নাই নাচাৰটোতো বৰ চখ আছিলে এতিয়া নাই এতিয়া অলপ পঢ়াৰ কাৰণ এনেই মনেই অলপ বডি োৰটো চেঞ্জ হৈছে ত' মানে সেইকাৰণে এতিয়া নোহোৱা হৈছে কিন্তু মই এনেই ভাল ডান্সাৰ হয় হা অৰুণাচলত গৈ লৈ পেলাই মানে ট্ৰফি চফি পোৱা আৰু
বাপৰি ভষ্ণু চলি
প্ৰফেছন হিচাপত নহয় কিন্তু মানে লাইক কব পাৰি
নহয় মানে, প্ৰফেশ্যনেল নেকি ডাঞ্চাৰ সেইটো সুধিছো।
নাই, নাই সেইটোৱে কৈছোঁ যে প্ৰফেশ্যন হিচাপত ডান্সাৰ নহয়। কিন্তু মানে আ এনেই, এনেই নাচো, চখৰ কাৰণে নাচো।
ঐ এনেই মানে গৈ পেলাই নিজৰ আৰু পেশচন টাইপ।
ইয়া, ইয়া।
ঠিকে আছে। কিবা এনে পেশ্যন চেশ্যন ৰাখিব লাগে বাৰু।
তোমাৰ হবি?
মোৰ তেনেকা একো পেশ্যন-চেচন তেনেকা টাইপৰ নাই দেই। মই ঘূৰা-পকা কৰি পেলাইহে ভাল পাওঁ বছ।
নাই মোৰ মানে তেনেকুৱা বুলি ক'বলে নহয়, হ'বি যাষ্ট হ'বি বেলেগ ফালে টো ধান্দা নাই। এ পি এছি টোৱে মেইন
গম পাইছেই বেছিকে এতিয়া জব চব ক্লিক কৰি সেটোৱে ধন্দা মেইন থাকে। মই এতিয়া বি টেক কৰি আছো। বি টেক টো কমপ্লিট কৰা পিছত মইও সেয়া জব চবৰে মাথা মাৰিম আৰু
উম।
ভালকে বি টেক চি টেক কমপ্লিট কৰি লওঁ। পঢ়া-শুনাতো আৰু যিমানেই চেচ কৰিব বিচাৰো, পঢ়া-শুনা বস্তুটো চেছে নহয়।
তাকে সেইটো হয় বাৰু
ঘৰতো বৰ জালা লাগিছে।
উম।
বাকী এনেই কুকিং চুকিং কৰিবলে কি ভাল পোৱা?
নাই, সেইটোতো ফেভৰেট। খোৱাটোও ফেভৰেট আৰু বনোৱাটোও ফেভৰেট। মানে নিজে বনাই নিজে খাই আৰু বেলেগক খুৱাই ভালেই লাগে দিয়াচোন।
কি খাই পেলাই ভাল পোৱা বেছি তেনেকুৱা?
কেভেটিবিট চিপ কেন অভিয়াছলি। ফেভৰেটটোতো চিকেন অভিয়েছলি
অ, চিকেনটো হয় বাৰু এই বিলাক বিৰিয়ানী চিৰিয়ানী এইবিলাক।
উম।
বাকী ই বা কি কোৱা বোলে এনেই? তুমি ডান্স চান্স কি শিকা নেকি?
উম, অ' মই সত ত্ৰীয়াটো শিকিছিলো বাৰু মানে এনেই মডাৰ্ণতটো শিকা নাই।
অ', সেইয়াতে শিকিছিলা ন?
অ, অ,
অ' এতিয়া ডান্স-চাঞ্চ শিকা মেলা ভাল থাকে।
অ, অ, নাই মানে তেনেকুৱা তেনেকুৱাকে প্ৰফেচেনেল কি শিকা নাই, কিন্তু মানে, আমাৰ তাতে এখন সত্ৰীয়া নৃত্যৰ ক্লাছ খুলিছিলে, তেতিয়া মই বহুত বছৰ শিক শিকিছো।
এ, শিকি মেলি থলে এ শিকি মেলি থলে পিছত ভাল হয় আৰু। পিছলৈ কেতিয়াবা বেয়া গান-চান শুনি নাচি নিজৰ মনতো কৰিব পাৰি আৰু।
নাই এনেও থাকিবই লাগে, মানে এ পি এছ চি কৰি থাকিতে বহুত ডিপ্ৰেচন হৈ যায় ন'? সেইকাৰণে এনেকুৱা হবি বিলাক থাক থাকিলে ভাল।
জানো জানো এইটো হ'য় বাৰু, এইবিলাক কাম কৰিছে। কিবা হবি-ছবি তেনেকে ৰখা মেলা।
হম
আৰু হবি ছবি তেনেককাা ৰাখিলে মিলিলে গৈ মেলি পেলাই বাৰু ভৱিষ্যতেলৈ পিছতো বহুত কাম আহে
উম তাকে
উ পিছলৈ আৰু বাকী এতিয়া ঘালাইে নাই কিবা নাই নাই মই জব কৰা নহয় বি টেক কৰি আছো আৰু দুটা বছৰ আছে মানে হাই ছেকেডম্ট কৰিলোছেমট কৰি ইম কৰিলো যি কমপ্লিট কৰিলে ত সোমালো ম লগৰ বিলাকে জবেই কৰি আছিল হা
সৰু হ'বা নে ডাঙৰ হ'বা সটোোৱ জাবিছো টুৱেণ্টি থ্ৰী নাই নাই মোৰ টুৱেন্টি টো হোৱা নাই
তিনিটি হোৱা নাই তোমাৰ
টুৱেণ্টি টু হোৱা নাই বুলি কৈছ মানে টুৱেন্টি টু হ'ব আৰু সাত ছেপ্টেম্বৰলে হ'ব মানে এইটো বছৰ
পে্বৰ ুৱেটি ু হব ততে বচন্ সৰু আৰু বেছি নহয় তুথাউজেণ্ড ফ'ৰ হ'ব।
অ মই টু থাউজেণ্ড ফৌৰ হয়।
অ মই থ্ৰী আৰু
আচ্ছা আছা। ভাত পানী বনোৱা হল?
ভাত পানী ত ঘৰত মাই জনে আৰু বনাইছ মেলিছে।
অ অ মাহঁতৰ লগত থকা মানে।
নাই এতিয়া ঘৰতহে আছো গৈ পেলাই বন্ধত আহিছো।
আচ্ছা আচ্ছা আচ্ছা হম।
তুমি ক'ত থাকা গৈ পেলাই
মই গুৱাহাটীত অকলে থাকো অ পিজি তে আছিলো মই ৰিচেন্টলি পি জি এৰি মেলি আহিছো ঘৰলে তাৰ পিছত এতিয়া মাহীতৰ ঘৰত আছো।
অকলে থাকি মেলি চাৰ্ভাইভ কৰিব পাৰা বহুত কষ্ট হয়তটো গৈ পেলাই বনোৱা মেলা ৰুম ক্লিনিঙৰ পৰা ধৰি পেলাই আৰু কচিং পঢ়া শুনা এ টাইম চ বহুত টান
এইটো স্ত্ৰ, মানে কৈছোঁ দিয়া মই ঘৰৰ ফাৰ্ষ্ট চাইল্ড ন সেইখিনি মেনেজ হৈয়েই যায়। সৰু প্ৰায়েই নিজকে, মানে, চম্ভালাৰ নিচিনা হৈ থাকে, ন?
ঘৰৰ ডাঙৰ আৰু, তুমি, মই, মানে, মই হৈ গ'লোঁ ঘৰৰ সৰু
অ', সৰু লাগি, ন? নোৱাৰে বাৰু মোৰ ভণ্টি এতিয়া গুৱাহাটীতেই, অ', নাৰ্চ কৰি আছে। মানে, পঢ়ি আছে, নাৰ্চৰ কাৰণে, ত' তাইৰ, মানে, বিস্কুট পেকেটলৈকে, মই যো গাৰ দিবগে লাগে। তাৰ, মানে, তাইৰ ৰুমত কিবা শেষ হৈ গ'লে, মোক লগে-লগে ফোন আহি যায় যে। গৈ দিবগে পাৰিবি নেকি? বিস্কুট এটাৰ কাৰণেও, মই যাব লগা হয়
মোৰ দাদা, মোৰ দাদা আছে, আৰু
আচ্ছা, আচ্ছা। মোৰ ভণ্টী আছে।
অ', দাদা বাৰু মেৰিড হৈ গৈছে।
আচ্ছা আমাৰ কোনো মেৰিড নহয়
উহ। তোমালোকৰ, তুমি, সেয়াই, তোমাৰ বেছি বয়সোতো হোৱা নাই?
নাই, নাই। আমি ইমান বয়স বুলি নাভাবোঁ বাৰু কাৰণ মোৰ এতিয়া, মানে, এইবিলাক বিয়াৰ চিয়াৰ ধান্দা নাই।
বাইশ হৈছেহে গৈ পেলাই। এতিয়া মাৰিবা নেকি?
নহয়, নহয়। মানে, অভ্যাসলি হৈ যায়, ন? মোৰ লগৰবিলাক কোনো নাই মানে, আমি যোনখিনি এ পি এছ ছি মানে, মই এতিয়া যোনখিনিৰ লগত এ পি এছ ছি পঢ়ি আছোঁ, সেইখিনি আছেগে। তাৰ বাহিৰে, মই যিমান লগৰ লগত পঢ়িছোঁ, চবৰে বিয়া ফিক্স, বিয়া হৈ হ'ব, এনগেজমেণ্ট হ'ল, এনেকুৱা, মানে
ইমান সোনকালে ছোৱালী মানুহবিলাকৰ বাৰু, এনেওঁ সোনকালেই হয়।
উম, সেইটোৱেই মই বেয়া অ', মানে, মোৰ মন নাই
ঠিকে আছে, পঢ়ি মেলি কৰি কেৰিয়াৰ চেৰিয়াৰ বনাই মেলি পেলাই কৰিব পাৰি আৰু।
তাকে ন', হাজবেণ্ডৰ পইচাৰ ওপৰত ডিপেণ্ড হবলৈ বহুত বেয়া লাগে।
মাইণ্ডছেটটো ভাল আছে।
মাইণ্ডছেট ভাল বেয়া নাজানো। কিন্তু আজিয়ে নিচিনা, আগৰ নিচিনা নহয়।
অ', আজিকালিৰ টাইম হিচাপে, টাইম হিচাপে থাকে আৰু।
জেনজি বিলাকৰ ম মানে, মাইণ্ডছেটটো অলপ বেলেগে থাকে।
মাইণ্ডছেটটো হয়, মাইণ্ডছেটটো অলপ আপডেট ক'ব পাৰি আৰু। ঘৰ মানুহে সেইটো বেছিয়ে মডেৰ্ণ বুলি পেলাই ভাবি লয় আৰু, ইেইটো বেলেগ কথা।
উম
ঘৰৰ মানুহ বিলাকে এইটো বেছি মডাৰ্ণ বুলি ভাবি ললে, ভাবে যে আমি বেছি জানো। এইটো বেলেগ কথা।
অ' এনেই বাৰু আমাৰ আমাৰ ঘৰত তেনেকুৱা নহয়। মোৰ ফেমিলি মানে গাঁৱৰ যদিও অলপ মানে মডাৰণ ঠাইতৰ হয় মানে মোৰ পাপায়ো মানে ফৰ্চ নক
পাপা মোৰ মজা আছে, মোৰ পাপা মজা আছে।
অ' মাহঁতৰ অকমান হলেও থাকেই।
মা মানে কেনেকা টাইপৰ গমো কিবা যদি ক'লো গৈ পোলে তহতে বেছি জান আমি দুুনীয়া দেখিছো আমি দুুনীয়া
অ, সেইটোতো শুনিব লগা চবৰে হয়।
তিনে কাইড
উম।
বাকী-বাকী আৰু কোৱা?
তুমি যোৰহাটতে পঢ়া।
যোৰহাটত পঢ়ি আছো অ ইয়াত কাজিয়ঙা ইউনিভাৰ্চিটি।
আচ্ছা-আচ্ছা,
বি টেক দাল কম্প্লেত কৰি লওঁ তাৰছত প্লেৰ মথা মাৰিব লাগিব। মোৰ লগৰ যিবিলাক আছিল লগ গোটেই চা কৰিয়ে কৰি আছে।
মোক চবেই ফৰ্চ কৰিলে এম এ কৰিবৰ কাৰণে।
মাষ্টাচ কৰি পেলাই ইমান এটা লাভ নাই, মাষ্টাচ ত' পিছত ভাবিছো কৰিম বুলি।
নহয় মই বি এ তো বি এতটো জাষ্ট এটাই ৰিজন হ'ল। বি এ কৰা মই এপি এছ চি মানে হিচাপ কৰি আছিলো যে এপি এছচি দিবৰ কাৰণে কিমান কোলিফিকেশ্যন লাগে মিনিমাম কিমান কোলিফিকেশ্য।
তোমাৰ মানে আগৰ পৰাই এপি এছ চি টো চখ্ ন।
পি এছচি
আহ
ত' মান এ পি এছ চিত মিনিমাম ক কোলিফিকেশ্যন লাগে মোৰ মানে মই এইটো অলপ দিনৰ আগতে মোৰ মাথা চাথা বেয়া হৈ গৈছিলে। ডিপ্ৰেছনত যোৱাৰ নিচিনা হৈ গৈছিলে কাৰণ মোৰ মানে বয়স টো নোহোৱাৰ কাৰণে মই এই বাৰ এ পি এছ চিত বহিব নোৱাৰিলোঁ।
অ', এই কাৰনে ন।
অ', মানে দুহেজাৰ অ, পঁচিশ চনৰ এক জানুৱাৰী মতে মানে মই টুৱেন্টি ওৱান ইয়াৰ্চ হ'ব লাগে। কিন্তু মানে মোৰ টুৱেন্টি ওৱান নহ'লে ছেপ্তেম্বৰলে হ'ল।
হ
হেল্ল'
অ',
অ' কি কছা মানে চাউটো অহা নাছিল ফটকে কাত অ',
অ-অ, হেই মই কৈছিলো যে তুথাওজেন তুৱেন্তী ফাইভ ৰ এক জানুৱাৰী ট মানে টুৱেন্টি ওৱান ইয়াৰ্ছ কমপ্লিট হব লাগে।
অ',
কিন্তু মানে মোৰ চে ছেপ্টেম্বৰলৈ কমপ্লিট হ'ল ন। উম, সেইকাৰণে দিব নোৱাৰিলো। বাৰ এক্সাম।
এইবাৰ দিব পাৰিবা আৰু ইমান অসুবিধা নাই।
তথাপিতো নে এবছৰ এনেই গ'ল ন মোৰ মানে গ ফিলিঙক মই বহুত বিশ্বাস কৰো মানে।
ভালে গৈ মেলি পোলে এটা বছৰ গ'ল গৈবলাকন বস্তু ষষ্টো খিনি শিকি লও।
কিন্তু মানে মই মোৰ গটছ ফিলিঙু বহুত ট্ৰাষ্ট কৰো মানে মোৰ এনেকুৱা লাগি আছিলে যে মই যেতিয়া মানে মই আজিলৈকে গভৰ্ণমেণ্ট এক্সাম কতো বহি পোৱা নাই উম, ত এনেমুৰ এনেকুৱা গটচ ফিলিঙে কৈ। কৈ যে যোনটো ফাৰ্ষ্ট একজাম দিম সেইটোত চাগে কোৱালিফাই হ'ম।
ভালে গ ম প ফাৰ এক
কত মই যেতিয়া ফাৰ্ষ্ট কম্পেৰতিভ এক্সামত বহু তেতিয়াহলে হেই এক্সমটো যাতে এ পি এছ চি হয়।
হাহ